অ'।
কি কৈছে?
এয়া বহি আছো।
পাছফালে বহি আছে? কি খালে ৰাতিপুৱা?
ৰাতিপুৱা ভাত।
অহ, এতিয়া?
এতিয়া নাই হোৱা একো, এ, চাহ খাম বুলি পেলাই আলোচনা হৈ আছে আৰু।
অ, চাহ খোৱা যাব কাৰণে আলোচনা কৰা হৈছে।
অহ।
চাহৰ লগত কি খাব এতিয়া?
তাকে ভাবি আছো কি খাওঁ।
গৰম, গৰম, গৰম পুৰি কে বনাই লওঁক আৰু।
অ, এই গৰমত।
দুই একুৰাও ধৰি লওক।
অ'।
পাছফালে আনি ললেই হ'ল। ধুনীয়াকে বনাই খাব পাৰিব।
অ, পাচ পিনে ভালেইটো আকৌ, আমি এদিন খালোয়েই ৰুটি, মাংস।
অ, ধুনীয়াকে বতাহো মাৰি থাকিব খাই থকাও হ'ব।
এতিয়া আমি খালোহি, এদিন আকৌ এদিন ভাত খোৱাৰ কথা চলি আছে। ৰ, খাব লাগিব।
গৰমত
গৰমত পাচ পিনে বহি, বহি
উম, কোনে, কোনে বহি আছে?
এয়া বাইদেউ, সৰুবৌ, মই দা
ডাঙৰ বৌও আছে নেকি?
বও নাই।
ভাত খাই আহা নে চাগে।
অ, তই কি কৰি আছ?
মই ভাত বনাই পেলাই ফেনতলত বহি আছো।
খোৱা নাই।
ভাত খোৱা নাই খামহে অলপ পিছত। এ দৈ আছিলে দৈ খালো।
অহ।
গৰমত ভাত খাব মনো যোৱা নাই। অলপ দেৰিকে খাম আৰু বোলো। সেইয়াই আৰু কঠাল গুটি আৰু জিকা, ভাত কেৰেলা, আলু,
সৱ পিটীকা।
পিটিকা হ'ব আৰু
তেনেকেই খাই ভাল লাগে।
খাই ভাল লাগে গৰম দিনত ন।
উম, এই সৰু, উম, সৰু পোৱালী নেথাকিলে ভাল। সৰু পোৱালী থাকিলেহে দিগদাৰ দালি অকণ লাগেই।
অ দালি অকন লাগেই আকৌ ইটো সিটো খোৱা হৈয়ে থাকে। আমাৰ ৰাতিপুৱা ভাত খাই গ'ল, এতিয়া আমি তিনিজনী হে। পানী পিঠা বনালো উঠনি, তাত পানী পিঠাই খালো গাখীৰ চাহৰ লগত। ভাঁজি চাজি নবনালো আৰু।
আকৌ দুপৰীয়া নাখায়? দিকুৱে দুপৰীয়া নাখায় হি? নাখায় আৰু ভাত।
দুপৰীয়া আহিব অলপ দেৰিকে।
পাত ন খায় মানে
হাব সি ভাত খাবহি
অ',
কেতিয়াবা অহা দেৰিয় হৈ যায়গৈ দুপৰীয়া বুলি কওঁতে চাৰিটা পাঁচটা বাজি যায়গৈ
অ ভাড়া চাড়া পালে আৰু
অ আকৌ এতিয়া গৰম নহয় জানো এতিয়া চাগে ভাড়া পোৱাই নাছিল চাগে মানে লাইনতহে ৰখাই থৈ দিয়ে
অ',
ৰখা ৰখাই থৈ দিলেহে পাই ধৰি লব বা এতিয়া ধেৰ টমটম হ'ল এখন দুখন একেবাৰে পোন্ধৰখনন মান হ'ল টম টম
আহ,
মানুহ ওলাই মেলি আহিবও লাগিব যাবও লাগিব
আহ আহ
এই গৰমত আৰু এতিয়া খেতি পথাৰ হেৰি ন
উম,
আপোনালোকৰ খেতি?
খেতি এ খেতি বিয়াৰ আগতে ৰুলো এবিঘা আছে আৰু ৰুবলৈ
কিমান আছে গল
আছে আৰু দুবিঘা ৰুবলৈ এতিয়া পানীহে নাই বৰষুণে
বৰষুণে নাই এনেইতো আগতে বৰষুণ দিয়েই
এতিয়া মেচিন দি পানী দিয়ে ৰুব লাগিব
অ', নহ ল
এ উপওপৰ পৰা বৰষুণৰ পানীো নিচিনা নহয়
অ', েতিয়াও নহয় সটোো পানী নিচিনা এইবাৰচোন জুলাই মাহত বৰষুণি
অ', নাই এতিয়া বাকী বিলাকে পানী দি দি ৰোৱাে শুকাই কতৌ উতীয়া হৈ আছে যে
অ', গোটেইকে তটক
অ, উম, ৰৈ আহিব পৰাৰা হৈ আছে, প ফাটি, মাটি, ফাটি একে ৰঙা পৰি আছে ধান।
আকৌ, কঠীয়া
পেলাই থ, দিছো।
এতিয়া পানী, চানী পোৱা নাই চাগে টান হৈ থকা নাই।
টান হৈ আছে, তথাপি তুলিব ভাল হৈ আছে, আ, শুকাই আছেতো।
অ'। হয়, গৰমত।
তহতৰ অ, পথাৰ থকা মানুহখিনি বা একদম সঠি একেবাৰে চামৰা খোলা পৰি যাব।
হয়, অ, এই কলপাত এখন এখন বান্ধি ল'ব লাগে পাছফাললে। মোবাইলত, মোবাইলত দেখিছো নহক কপাত এখন। এখন বান্ধি লৈছে, চাৰ্ট, তাত পিন্ধিয়ে অ'। ত, ঢুকুৱোৱা তেতিয়াহে ৰ'দতটো নপৰিব গাত ন। অ, গৰম। আমাৰ নাই খেতি, চেতি
সেইতি চদি ন
নাই, নাই, এ, জহা মাৰী দেউতাহঁতৰ গাঁৱত সেয়া কৰিছিলে আৰু। এতিয়া খৰা মাটি তেনেকে আছে, কৰা নাই আৰু গোটেই কৰিবগৈ আ
অ, আৰু হেৰি তাৰে চাহপাতৰ বাগান আছিলে যে আছে না?
বাগান কাটি দিলে নহয়।
এতিয়া স, কি আছে।
তামোল
ছ, টামোল
অ, তামোল পুলি ছবি এতিয়া। বাগানত পইচাই নোলায়চোন মানে ক, আৰু কেজি ছটকা, সাত টকাহে। এতিয়া বাগানতটো বেছি ডাঙৰ নহয়, নহয়। খুব বেছি একবিঘাহে সেইকাৰণে তামোল ৰুই দিলে। এতিয়া তামোল ৰোৱাৰ পিছত, ত, আৰু ত, মোৰ যদি ভালকে ওলাই সাত, আঠ হাজাৰ টকা ওলাই যায়গে। বেচি গলে কাৰণে আমাৰ ইয়াত গুদাম আছে যে বেচি দিয়া যায় যে।
অ, এই তামোলৰ সেইটো লাভেই হয়। তাম, পান তামছিলিল উ।
বেছিকে তামোল মানে ভালকে যদি তামোল আপোনাৰ ওলাই যায় আপুনি দহ হাজাৰ, বাৰ হাজাৰ টকা পায়ে যায় তেনেকে।
অ, গছ, গছ, চ, দি, দিয়া যায় ন।
অ, তেনেকৈ দি দিওঁ মই পাৰি নহ'লে, ঘৰত মানুহ আহে, পাৰিবলৈ কাৰণে।
অহ।
যিটো মানুহে পাৰে তাক পইচাটো দি দিয়া যায় আৰু তাৰ পিছত গোটেই টমটমতে, গোটেই বস্তা উঠাই লৈ আৰু কিমান কুইণ্টেল হয়, তামোল আমাৰ।
বজাৰ দিঠা হে গৈ
চেণ্টাৰ দোকান আৰু তেনেকে গুদাম আছে।
অ, ত, দি থোৱা হ, গ
সিহে আৰু লগৰ লগত পইচা দিয়ে হৈ গ'ল। খালি লৈহে মোনা, চোনা লৈ পেলাই
অ, ভালেই দে তেনেকুৱা।
অ, সেইকাৰণে বয়াই গ'ল আৰু।
নেমুখিন আছে, আ, মানে।
নেমুহ, নেমু আছে ধঢেৰ এতিয়া মানে নেমু দাম হে নাই।
দাম, নাই।
মোৰ দাম নাই গছত মানে পকি পকি একেবাৰে হালধিয়া হৈ গৈছে গৈ
আশা বন মনে থৰে
এ আচাৰ বনালো আধা বনালোয়ে আৰু আধা বনাবলৈ এতিয়া জংঘল হৈ আছে এতিয়া দেৱাই মৰা নাই ঘাঁহ মৰা ঔষুত গোটেই ঘাঁহ হৈ গৈছেগৈ বাগানখন ন এই জোকতটো জোকে আগত দীঘল টো
আহ দীঘলটো থাকিব
কেনেকুৱা ডাঙৰ ডাঙৰ দীঘল ওলায় সেইকাৰণে মানে এতিয়া পৰাপ্ৰসাদ দুপৰীয়া নোলাৱেই
উম,
নেমু চেু ছিগিবলীয়া হলে ওচৰই হাকুটীয়া পেলাই এনেকে লৈ আহো আৰু এনেই সোমাবলৈ নাই দুপৰীয়া
নেমু ঘৰতে থাকিলে ভালেই দে
অ', কালি আহি পাইছো এতিয়া মায়ে ধুনীয়াকে গৰমত চৰ্বত তৰ্বত বনাই দিছে ইমান গৰমত
উম,
এনেকুৱা লাগি গৈছে বা গাড়ীত বহি অহা মানে তোৰ মাথাটো খাই দিছ আৰু মানে গাড়ীখন ৰখালে একেবাৰে যে মৰি যামগে এনেকুৱা যেন লাগি গৈছে
চলি থাকিলে তথাপি বতাহকন পাই থাককা যায় আৰু
যেতিয়াই ৰখাইছে ইমান ৰ'দৈ ৰাম মানে ঘামুচি দুই এ এ ওলাই গলগৈ
উম,
বেছিকে তাৰপত হেৰি অলপ আগতে মিনিবাই ফোন কৰিছে ছিলে আপোনালোক এ ধুনী পাতিয় আছিলো তেতিয়া মই ফোনতটো কাটি দিছো মানে অ
অহ তাৰপিছত
মই এতিয়া বালে কৰিলো গৈ ভাত বনাই আছে গৰমত গেছো শেষ হ'ল বোলে তাৰপিছতয়া বনাইছে মাহছ সনি দিছে ভিনদে টেঙা চেঙা বনাব দিছে বলো ইমান গৰমত এ জুতি লগা খাবলৈ নোৱাৰিা পিটিকা ভাত খালেই হ'ল এতিয়া আকৌ সিহঁতেৰ ডাঙৰটোো জ্বৰ হেনো ত সেইকাৰণে অ', আকৌ বায়বিলাক হামুচি অৱস্থাই নাই অ', েনে মনো মাকজনী ঢুকালে?
দুোকালে
অ', সেইদিনাখন তাই যে মাক ঢুকালে বুলি কৈছে মই সাহসকৰ কথে সুধি আছো তাক খালি কৈছে হেৰি আমাৰ এতিয়া শহু আৰু হেৰি হে আমাৰ ইহে সেইকাৰণে কিিন কৰিৰিমা মই সেইকাৰণে ইয়াতে থাকোে নে কৈছো নাপাও ধৰি লওবা মাক বুলি নাজান মই এতিয়া বায়ে কওঁতেহে গম পাইছো অ ডাঙৰ বাইদেউ সোনকালে
উম,
অ', অ ', ভাল মানুহ বিলাক একেবাৰে কেনেকে আৰু কথা পাতি টকটকীয়া হৈ থাকে ন
উম তমাৰ টকটকিয়া হয় থাকে
ভিনন্দেও কিমান ফূৰ্তিত থাকেে গলে একেবাৰে কেনেকে থাকে চব হেৰি হল দেয়া ভাল আছিলে একে স্পষ্ট ন টকটকীয়া অক আইতাও আছে মই আইতা নাই বুলি ভাবিছো নহয়
নীৰ লগত আছে
অ', মিনিবা লগতে আছে এতিয়া কৰওঁতেহে অ', ল মোৰ ক দুটা নাই বুলিয়ে ভাবিছো
লৈ নোৱাৰে এতিয়া
হয় অ', বুঢা মানুহ নহয় জানো এই
উম।
আকৌ এতিয়া ভিন্দও আহিলও চব আহিলেও বুইজনী কালত
অ সেইকাৰণে এটা থাকিলে এটা আহিব নোৱাৰে তেনেকুৱা
দিগদাৰ হল ন ভালে হৈ আছিলে কঁকাল চকাল পৰিলে
পৰিলে
ককাল পৰিলে ন
পল পল
অ
টং টঙীয়া নহয় আৰু এতিয়া ককাল চকাল পৰিয়া হেৰি হৈ গল
বুঢ়া হৈ আহিছে এতিয়া হয় কাৰণ ববিতা বৈ আছে
লাইনত
অ এয়া গোপাল দা ঘৰতে আছে নেকি
ঘৰতে আছে
শুনাইক কবচোন ফটো খিনি দিবলৈ কাৰণে
অ অহ হ'ব
নাম্ব পাই নহয় জানো
উম এইটোতে এইটোপাই যাব
অ তাক কব মোনোবাই হেই ফটো খিনি বিচাৰিছে
আৰু এটা নম্বৰ আছে মোৰ
অ সেইটো পৰা এইটোও হেৰি কৰিব পাৰিব উম এতিয়া মই কৰিলো নহয় আবেলিলৈ কৰিব আপুনি
আহ উম উম উম-এ পোন্ধৰ মিনিটৰ পাত পাছত
অ হ'ব দিয়ক ন এতিয়া?
আহ আহ হ'ব দে।
বৌ কাটি দিয়ক।